কি কৰি আছা
অ শুনিছানে
অ শুনিছো শুনিছো কোৱা
কি কৰি আছা
এনেই অকমান খেলা খেলিবলৈ গ'লো ফুট বল খেলি আহি কিনে অকমান বৰু বৰষুণো দিছে এতিয়া তাৰপিছত মই বহি আছো আৰু ফেনৰ তলত তুমি কি কৰিছা
মইও বহিয়ে আছো ফুটবল খেলিব লাগে দেহৰ বাবে ভাল মানে কেনেকোৱা ফুট বল খেল মানে গোটেই শৰীৰটো চৰ্চা হয় ত তাৰ কাৰণে আৰু দেহটো আৰু ভালে থাকে আৰু
অ হয় হয় হয় কিন্তু এটে এই খেলি অহাৰ পিছত মোৰ এটা প্ৰব্লেম আছে ভৰিখন বিহই ও বহুত
অ ভৰিতো বিহাবই ন খ খেল খেলা বা তুমি খোজ কঢ়া তোমাৰ ভৰি বিহাবএ এইটো স্বাভাবিক
অ অ তুম অ তুমি নোযোৱা নেকি খেলিবলৈ
খেলিবলৈ যাও কিন্তু আজি যোৱা নাই আৰু মানে এই কেইদিন অলপ ব অসুখ হেনো হৈ আছে গাটো সেইবাবে আৰু যোৱা নাই মানে মোৰ কেনে আৰু মোৰ মোক খেল খেলিব গলে ভাল পাওঁ বাৰু কিন্তু মাই ক'লে কি এই কেইদিন নালাগে দে তই অলপ জিৰাই লওঁ মানে সেইদিনা অলপ কিবা মানে উ মেডিকেলত যোৱাতে জুখিলো বহুত দুৰ্বল থকা বুলি কৈছে চেলাইন ল'ব দিছিল নলালো বাৰু মই
হয় হয় হয়
পিছে চাহ পানী খালা
নাই চাহ খোৱা নাই ৰ'বা এতিয়ালৈকে এই অলপ অ আগতে ভাত খিনি খাই ললো
অ ভাত কিহেদি খালা আজি
ভাত তোমাৰ এই চব্জি দাইল তাৰ পিছত এই পটল ভাজা
হয় হয়
আৰু আৰু ক তেনেকে তুমি
মই পিছে মই ভাত খালো দুপৰীয়া পনীৰ খালো পনীৰৰ আৰু আঞ্জা আৰু এইফালে দালি আলু ভাজি আৰু চব্জি। সেয়ে নাই আৰু বেলেগ উম গৈছিলে। পিছে কৰবালে যাবানে ফুৰিবলৈ এতিয়া?
পঢ়িবলৈ তেনেকৈ ভবা নাই, কিন্তু চাও ৰবাচোন।
বাৰু মই আহিলোয়েই মানে ফুৰি অলপ আগত। মানে ফুৰি আহিলোঁ মানে, এ ফুৰা টাইমত জনাই আৰু মানে দুপৰীয়া গ'লো ভাত খোৱাৰ আগে-আগে ভাত খাই উঠি গ'লো। এটামান বজাত ভাত খালোঁ। মানে আজি অলপ ৰ'দ দি আছিল ন বতৰটো! ৰ'দ দি থাকোঁতে ভাবিলো কি লগৰ কেই এতিয়া ভাবিলো আমি যে আমাৰ কাষতে পাহাৰ আছে পাহাৰত মানে কেনেকুৱা ভাবিলো যে পাহাৰত যাওঁ যোৰ যাওঁ বল আৰু লগৰ কেইটাই কলে এটাই মানে আমি প্ৰথমতে ভবা নাছিলো আৰু মই ভবা নাছিলো তাৰপিছত এটা লগৰে ফোন কৰিলে লগৰ ল'ৰাই ফোন কৰিলে কি পাহাৰত যাবি নেকি মানে গা মানে এটা ঝৰ্ণা আছে ঝৰ্ণাটোত যাবি নেকি গা় ধুবলৈ মানে তাৰপিছত কলে কি দুজন মানে কলে জোও তাৰপিছত মোকো ফোন কৰিলে মই মা মাক সুধিলো মাই মায়ে আৰু একো নক'লে। মায়ে মানে, মায়ে গালি দিব বুলি ভাবি মাক শুধিলো। মায়ে ক'লে, এ একো নক'লে। তাৰ পিছত মই ভাবিলো কি যতে, তাৰ পিছত গ'লো। যাই কিনে হাউজি পাহাৰত উঠিলো। ওপৰত-ওপৰত উঠি কিনে কেনেকুৱা হ'ল! ঝৰনাটোত গা ধুবলৈ গ'লো। গা ধুই আহি মানে গা চা, গা-পা ধুব ধুলো। ধুই উঠ তে' কেনেকুৱা হ'ল, এটা ল'ৰাৰ মানে পেনছ পেনটো ভাহি গ'ল ঝৰ্নাটোতে। তাৰ পিছত পেনটো নাপালে আৰু। তাৰপিছত গামোচা পিন্ধি বেছি দূৰতো নহয় ন আমাৰ ইয়াৰ পৰা দুই কিলোমিটাৰ মান হ'ব আৰু। মানে গামোচা পিন্ধি আহি গ'লো আৰু। মানে কেনেকুৱা হ'ল আমি গ'লো তাত
টো বেছি আছিল চাগে
পানী সতটো মানে অলপ আছিল আৰু তাৰ পিছত কেনেকুৱা মানে আমি প্ৰথম ঘৰৰ পৰা ওলালো, ওলাই তেওঁক ক'লো, প্ৰথম লগৰকেটাই ক'লে কি তাক এ এই কিবা আমাৰ মানে, ইহঁতে ভিডিঅ'ত মানে, ইনষ্টাগ্ৰামত ভিডিঅ'ত চাই-চাই মানে কিবা আ এনকা ঠাণ্ডা দিলে দিকিনে আ তে ঠাণ্ডা নিলে কেইটামান নিকিনে আমাৰ এই মি পি নিলে অ মেগী নি, মিমি নিলে, ভাজা নিলে কিবা কুৰকুৰি নিলে, চব লগ কৰি মানে খোৱা আ খাম বুলি নিলে। তাৰপিছত তাতে খালোঁ, খাই লৈ উঠি জালে-জালে পিয়াঁজ-ছিয়াজ দি খালোঁ। খাই লৈ উঠি গা-ঠা ধুলো। গা ধুই উঠি নুমুউঠালো। তাত গা ধুলো গা-পা ধুই উঠি আহিলোঁ। মানে কেনেকুৱা আৰু মই ভাবোঁ যে, অ মোৰ আজি মানে বহুত দিনৰ মূৰত গলো ন! আজি ছাই এনেকুৱা এটা ভাব হৈছে মানে, কি কি কৈছা?
মান মানে বহুত মানে ভাল লাগিছে আৰু যাই কিনে।
হয় হয় মানে কেনেকুৱা, মানে ভা ভাল লাগিছে আৰু এনেকুৱা অনুভৱ এটা হৈছে মানে কি, পাহাৰীয়া জীৱনটো আৰু কষ্ট কষ্টকৰ আৰু বহুত মানে, কেনেকুৱা চাবা মই মই যিমান মই মানে দুবাৰমান গ'লো সেইখিনি জাগাত। মানে মোক যাব নিদিয়ে আৰু মায়ে। এইবাৰ কিয় বা যাব ক'লে মই নাজানো আৰু হাক দিয়া নাই আৰু যাওঁ বুলি কওঁতে। তেওঁ মোক ক'লে কি ম ম গ'লেও মানে যোৱাতে দেখিলোঁ যে মা কেইজনমান মানুহে এই বোজা এটা লৈ মানে পানীৰ বটিং, পানী দুই বাল্টিং লৈ ওপৰলৈ উঠি যাই আছে আৰু ওপৰত উঠি যাই আছে পা নী মানে কেনেকুৱা চাবা তুমি, আমি ঘৰতে সোমাই সমান জাগাতে যাই কিনে এ এতিয়া মানে অলপ দূৰলৈকে পানীৰ বাল্টিং এটা নিবলৈ টান পাওঁ ধাওনাৰো ওপৰলৈ নি আছে ভাবি চোৱা কেনেকুৱা কষ্ট হ'ব তাতে জীৱনটো কেনেকুৱা কচ
অ তেওঁ তেওঁলোকৰ তাৰ মানে তাতে জীৱন নিৰ্বাহ কৰিব মানে ঘৰ আছে তেওঁলোকৰ তাতে
অ ঘৰ আছে ঘৰ আছে তেওঁলোকে মানে কেনেকুৱা ধৰি লোৱা তেওঁলোকে তাত বাসবাস কৰি আছে আও এইবোৰ ক্ষেত্ৰত আৰু মানে নিজকে আৰু বেয়া লাগে আৰু মানে আমি বহুত সুখত আছ
বেয়া লাগে অ হয় হয় হয় আমাৰ ইয়াতে আকৌ মানে ক'ব গ'লে মোৰ পাহাৰৰ মানে পাহাৰত থকা মানে লোকৰ প্ৰতি মানে মই সিমান এটা নাজানো দেই কাৰণ আমাৰ ইয়াতে পাহাৰপৰা আমি গাওঁ অঞ্চলত বাস কৰো ন, ত তেনেক আমাৰ ইয়াতে পাহাৰ-চাহাৰ নাই তথাপিতো মই নিজৰ অনুভৱ এটা কওঁ যে আমিতো বহুত সুখত আছো নহ তেওঁলোকত কৰি মানে তেওঁলোকৰ চা চাবা তুমি, তুমি যে এতিয়া ক'লা তুমি যে মোক এতিয়া ক'লা যে তেওঁলোকে নিজৰ খোৱাৰ বাবে পানী লৈ ওপৰলৈ গৈ আছে লৈ যাই আছে। চ' তেনে ক্ষেত্ৰতো আমি একো অসুবিধা পোৱা নাই বা আমাৰ খোৱা-লোৱাৰ পানীৰ ক্ষেত্ৰতে এনেকুৱা হোৱা নাই কিন্তু তেওঁলোকে কেনেদৰে এটা দৰিদ্ৰতাৰ দৰে জীৱন এটা নিৰ্বাহ কৰে যে তেওঁলোকৰ এটা এতিয়া দমকল নাই তেওঁলোকৰ খাবলে, ফিল্টাৰ নাই তেওঁলোকৰ, তেনেকুৱা ক্ষেত্ৰত অলপ বহুত বেয়া লাগে। উম
তুমি চাবা মই মই দৰিদ্ৰতাৰ বুলি নকওঁ বাৰু তেওঁলোকে ভালদৰে জীৱন-যাপন কৰি আছে নিজৰ মানে খুজি-মাগিটো জীৱন-যাপন কৰা নাই বুলি মই কওঁ আৰু মানে কেনেকুৱা তুমি চাবা তুমি পাহাৰীয়া জীৱন মানে ধৰণটো কেনেকুৱা ধৰি লোৱা তুমি ওপৰলৈ গ'লা, ওপৰলৈ যাওঁতে যিমান কষ্ট হয় সেই হিচাপে তোমা মানে তেওঁলোকে একজেষ্ট হৈ গৈছে আৰু তই ততে তাৰে জীৱন যাপনৰ লগ, জী জী তাৰে জীৱন তা তা টোৰ লগত ধাৰণাৰ লগত মানে কেনেদৰে যাব লাগে, কেনেদৰে আহিব লাগে, তেওঁলোকে আ ইমান কষ্ট নাপায় আৰু, আৰু তেওঁলোকে মানে তুমি পাহাৰীয়া অঞ্চলত যাই পোৱা নাই যাতে মই কওঁ তোমা তুমি চাবা তুমি পাহাৰীয়া অঞ্চলত যদি কেতিয়াবা যোৱা, তাত তুমি বস্তুবোৰৰ দাম চাবা, তুমি ইয়াৰ মানে লৈ যোৱা দাম বস্তুৰ দাম চাবা, তুমি তাৰমানে ইয়াত যদি যিটো মেগি তুমি মেগি মেগি যদি তাত বনাই খোৱা মেগি ইয়াত যিটো তুমি দছ টকাত পাবা তাত দুই ডেৰছ বা দুইছ টকা টকা লাগিব৷ঠিক সেইদৰে আ তুমি চাবাচ ইয়াত তুমি দছটিকা চিপ্‌-চ পাঁচটিকা চিপ্‌চ একপেকেট নিলা, তাত বিছ টকা লাগে৷ মই ছিমান, মই জানাই যে কিনি খোৱা মতে মই এতিয়া কিনি নাখাওঁৱে তাত৷ তুমি বিছটিকা পানীৰ বটল এটা তাত আশী টকা লাগে৷ঠিক সেইদৰে অ তাত তুমি কিছুমান বস্তুৰ দাম কম পাবা, যেনে তাৰ শাক-পাচলি বা তুমি তাৰ তুমি তাৰ কল পচলাৰ অ, তাতে কল তাৰে কলৰ কল পচলা বেচে, সেইও তুমি কম দামত পাবা বা তাৰ ফল-মূল বোৰ পাহাৰীয়া অঞ্চলত উগা হোৱা ফল-মূলবোৰ, সেইবোৰ তুমি কম দামত পাবা, কিন্তু ইয়াৰ পৰাই যিবোৰ বস্তু নেই সেইবোৰ দামত কিনিব লাগিব৷ কাৰণ কিয় দামত কিনিব লাগিব তুমি জানাই? ইয়াৰ পৰাই তুমি সপ্তাহত টাউন বস্তুবোৰ কঢ়িয়াই নিওঁতে তাহাৰ, তেওঁলোকৰ বহুত কষ্ট হয়৷ এইবোৰ তলৰ পৰাই কঢ়িয়াই নি লাগিল, নি কিনে তাত তাত আৰু কঢ়িয়াই নিওঁতে তাত তিয়াল খৰছ বা কিবা-কিবি, তেওঁলোকৰ কষ্ট, সকলবোৰ জৰি আৰু মানে মোৰ মতে ঠিক দাম হয় আৰু মানে সেইখিনি৷কাৰণ, তেওঁলোকে কষ্টৰ তো তাৰ তেওঁলোকক লাভ লাগিব বা তেওঁলোকে উপাৰ্জনটো তেওঁলোকে সেইদৰে জীৱিকা নিৰ্বাহ কৰি আছে৷ ঠিক আৰু মানে, তেওঁলোকে পাহাৰতে মানে পাহাৰত কেনেকুৱা বস্তু টাউন তা তাতে বস্তুবোৰ খা খাদ্যবোৰ বে পায় বা দে ঠিক সেইদৰে টাউন খাদ্যবোৰ তাতে সংগ্ৰহ কৰে সেনেকুৱা ধৰণৰ
পাহাৰত মানে নোপোৱাবোৰ মানে পাহাৰত যিবোৰ বস্তু পায়, সেইবোৰ বস্তু আমাৰ মানে শৰীৰৰ কাৰণে বহুত ভাল মানে কেনেকুৱা তুমি ম শৰীৰত মানে তাত যিবোৰ বস্ কি কয় তাত মানে সাৰ দিয়া বস্তুবোৰ নাপায় আৰু তুমি চাব ফল-মূলে তাত হওঁক পাহাৰত পালা তুমি ফল-মূলবোৰ সাৰ দিয়া ফল-মূল নাপাবা বা সাৰ দিয়া শাক শাক পাচলি নাপোৱা নোপোৱা আৰু এইবোৰ ক্ষেত্ৰত ধৰ পাহাৰীয়া বস্তু তোমাৰ আমাৰ শৰীৰৰ কাৰণে ভাল বুলি মই ভাবো আৰু ইয়াত তুমি কি পা ভাবা
মানে পাহাৰীয়া অঞ্চলৰ বস্তুবোৰ হয় তুমি যে কৈছা অ তুমি যে এইমাত্ৰ কলা যে পাহাৰীয়া মানে হাই মানে অ মানে ফল মূলবোৰৰ ফল মূলবোৰ ভাল সেইবোৰ আচলতে মও সিমানতো নাজানো যদিও জানো মানে অ অ ভাল বুলি কিন্তু তেনেকৈ সেই মানে সেই জাগাত মানে পাহাৰবোৰ ঠাইবোৰ লগত যাব লাগে মানে মোৰো তেনেকে যোৱা হোৱা নাই ত' মানে গৰম বন্ধত ভাবিছো মানে তুমি কোৱাৰ লগে লগে এতিয়া মনটো মোৰ মানে সেই হৈ গ'ল মানে অলপমান মানে উম সেই হৈ গ'ল মানে যাবৰ মন গৈছে এতিয়া পাহাৰীয়া অঞ্চলত, এয়াত তোমালোক
যায় চাবা৷ কাৰণ কেনেকুৱা তুমি চা তুমি চাবা, তুমি যেতিয়া তুমি যোৱা যদি মই কওঁ তোমাক, আমি বাৰু ৰ'দ দিয়া টাইমত গৈছোঁ৷ টো মানে ৰ'দ দিয়া টাইমত গেলে তুমি, কিবা নদী-চদী আছে যদি তাৰ কাষত গা ধুব পাৰিবা, কিন্তু তুমি বৰষুণ দিয়া টাইমত যাবা তাৰ যদি আচল পৰিৱেশটো তুমি চাব বিচাৰা আৰু কাৰণ কি আৰু কেনেকুৱা জানানে? তুমি যদি পাহাৰৰ ওপৰৰ পৰাই তুমি গোটাই মানে চহৰখন চাব বিচাৰা তুমি বৰষুণ দিয়া টাইমত যাবা তুমি বঢ়িয়া এটা মানে চিনাকি চাব বঢ়িয়া এটা ভিউ আহে তাৰমানে পাহাৰৰ ওপৰৰ পৰাই, কিন্তু এটা ভয় থাকিব তোমাৰ ঘ মানে খহি মানে গঢ়াখহনীয়াৰ ভয়টো থাকেই আৰু গঢ়াখহনীয়া মানে এইয়াতো যোনটো ভূমিস্খলন হয় আৰু।
অ তাৰমানে মাৰত আৰু আৰু মই এটা কথা কওঁ ধৰি লোৱা তুমি পাহাৰলে পিকনিক খাবলে গ'লা ন, ত' তাতে ধৰি লোৱা তুমি মধ্যপান কৰি বা নিচাযুক্ত বস্তু খাই কিনে তাৰ ওপৰত উঠিব নালাগে মোৰ হিচাপত, অ মোৰ হিচাপত উঠ- উঠিব নালাগে কাৰণ ৰিক্স থাকেতো।
মই যিমান দূৰ জানো আৰু তাৰ মানুহবোৰে মানে পাহাৰৰ মানুহবোৰে পাহাৰখন চাফ চিকুণ কৰি ৰাখে কিন্তু আমি যাই হে তাত লেতেৰা কৰি আহো বা তাত লেতেৰা পে তেৰা কৰি আহোম, ঠিক সেইদৰে পাহাৰৰ মানুহবোৰে তাক চাফ চিকুণ কৰি ৰাখে আৰু। সেই জাগাখিনিত। তেওঁলোকে পাহাৰখনকে নিজৰ মানে আপোন ঠাই বুলি ভাবে আৰু।
হয় হয় হয় আগতো তেনেদৰে তুমি কলা এতিয়া অ
পাহাৰীয়া মানুহবোৰৰ সেইদৰে ভয় এটা ভয় থাকে আৰু জী বন্যপ্ৰাণীৰ বাবে ভয় থাকে আৰু মানে বনৰীয়া প্ৰানীবোৰৰ বাবে। তেওঁলোকে সেইবাবে চাংঘৰ পাতি থাক‌ও দেখা যায়। কোৱা কোৱা।
কেতিয়াবা কেতিয়াবা মনযাই মানে পাহাৰত ধৰি লোৱা পাহাৰত এ ৰাতি বা দু ৰাতি থাকি কিমানে থাকা লগ সমনীয়াৰ লগত মানে- তাৰে পুখুৰীটোতো চাব নোৱাৰা বোলে, বহুত মানে মন যায় ত তুমি কলা এতিয়া চাও ৰবাচোন এই বন্ধ কেইদিন যাবও পাৰো মানে এই গৰম বন্ধত -
ভাল লাগে আহিব।
অ তেনেকুৱাকে বাৰু যি কি নহওক তোমাৰ লগত কথা পাতি ভাল লাগিল। অ অ কেতিয়াবা তো নজনা নজনা কথা কিছুমান জানিব পাৰিলো।
হয় হয়, মইয়ো জানিব পাৰিলা বুলি আশা থাকিল, দিয়া।
অ, উম।